কি কৰিছা?
এনেই আছোঁ, তুমি?
অ', ময়ো আছোঁ। পাহৰিলাই ন?
নাই, নাই ৰ'বা মোবাইল চোবাইল কিবা বেয়া হৈছে নেকি জানোঁ, কামেই নিদিয়া হৈছে মোবাইল চোবাইল।
অ', অ'।
ক'ত আছা? ক'ত আছা ঘৰতে আছা নে?
অ', মই ঘৰতে আছোঁ।
অ', কোৱা।
অ', খবৰ খাতি ভালনে?
খবৰ খাতি ভালে বাৰু, তোমাৰ?
মোৰো অকণমান বেয়া বাৰু বেমাৰ হৈ আছে।
কি বেমাৰ?
মাথা বিষ, চৰ্দি কাঁহ। হেল্ল'।
ইমান পাইছে নে বেমাৰে?
হা?
ইমান বেমাৰে পাইছা নে?
পুৰা। অ', আৰু ঘৰত চাবৰে ভাল নে?
ঘৰত চবৰে ভাল দিয়া, তোমা লোকৰ ভাল?
আমাৰো ভালেই আৰু।
ভণ্টি ভাল নে?
ভণ্টিৰো ভালেই, তোমাৰ ভাইটিৰ ভালনে?
ভাল ভাল দিয়া বাকী মাহুোন আহিলে নে নাই ঘৰলে?
মাহত নাহে এতিয়া।
অ, স্কুল গৈছা নাই আজি?
স্কুল মই কলেজ যাওঁ।
অ কলেজ গৈছা নাই!
গৈছো।
ঠিক, ইমান গৰমত কলেজ গৈছা?
অ যাব লগীয়া পৰিছে ঘৰত, নহ'লে গালি খাম যে।
অ অ ঠিকে আছে কিয় যোৱা হেৰি গাড়ীতে যোৱা চাগে।
অ গাড়ীতে যাওঁ, তুমি!
মই যোৱাই নাই যোৱ যাব পাৰাই নাই মানে ইমান গৰম দিছে বোলো যাম লাহে ধীৰে আৰু ইলেভেনত হে।
যাম আৰু লাহে ধীৰে, কোৱা বাকী আৰু। ভাত পানী?
ভাত পানী খাম তুমি খালান নাই?
নাই নাই দেৰি আছে আমাৰ ভাত বনোৱাই নাই, তোমাৰ কি হলেই নেকি ভাত?
নাই নাই হোৱা নাই আমাৰ এঘাৰটা চাৰে এঘাৰটা হ'ব।
অ দেৰি হয় ন আমাৰ নিচিনা।
উম, শুনাচোন।
অ কোৱা।
তোমাৰ অসমীয়া বিলাকৰ মানে কোনটো কালচাৰ বেছি ভাল লাগে, বিহুৰ মানে কোনটো বিহু বেছি ভাল লাগে?
মোৰতো তোমাৰ এইটো, উম এিপ্ৰ এপ্ৰিলত যে পাতে যে বিহুটো যে!
বহাগ বিহু।
অৱ সেইটো ভাল লাগে।
অ অ, বহাগ বিহু কিয় ভাল লাগে তোমাৰ?
বহাগ বিহু তোমাৰ কিয় ভাল লাগে মানে বহাগ বিহুত তোমাৰ ঢোল চুল বজাই নাচ ত ফাংচন চাংচন হয়, মানুহে নাচে কৰে ধেই কিবা কিবি কৰে ন সেইকাৰণে ভাল লাগে মোৰ।
তুমি যোৱানে নাই বহাগ বিহুত নাচিব?
যাওঁ বাৰু তুমি?
মইয়ো যাওঁ ভাল লাগে আক।
ভাল লাগে নাচিবলৈও মন যায় কিন্তু, এই এইবাৰ নাচিম চাগে, গ্ৰোপত আছান নাই তুমি এনেই
আছো আছো।
আছা!
মোৰো বহাগ বিহুটো বহুত ভাল লাগে জানা।
আৰু আৰু এটা বিহু যে কাতি বিহু।
কাতি বিহুত অ কি কয় পথাৰত চাকি জ্বলাব যাওঁ। আকৌ মাঘ বিহুতো ভাল লাগে ৰাতি ভেলাঘৰ সাজি পেলাই যে চোৰ কৰে যে ৰখে।
মোৰ দুটা বিহুৱে ভাল লাগে বাৰু।
মোৰো বিহু গোটেই কেইটাই ভাল লাগে। কাতি বিহুত মানে আমি চবেই মিলি প্ৰসাদ খাব পথাৰলৈ যাম।
অ'!
তুমি যোৱানে নাই, কাতি বিহুত প্ৰসাদ খাব?
ক'ত?
অ'! মানুহৰ ঘৰে-ঘৰে।
সেই, মোৰ এলাহ লাগে, নাযাওঁ। মায়ে যায় দিবলৈ।
নোযোৱা নেকি?
ওহোঁ অ'! তোমাৰ, এইটো কি বুলি কয়, ৰখা বিহুত আহিবা, তেন্তে এইবাৰ?
অ'! যাম বাৰু। তুমিও আহিবা?
তুমি আহা, তাৰপিছত যাম দিয়া। এইবাৰ সেৰি বিহুত আহিবা, ভেলা ঘৰ বনাই যে, বিহু যে।
অ' অ'! আহি আছে আৰু কেই
থাকাকে, হা!
আহিয়ে আছে আৰু কিমাননো দিন আছে, আহিবলৈ।
সেইটো হয় বাৰু, ভালেই লাগে, কিন্তু দেই! তোমাৰ ত' বেছি আৰু ভাল লাগে, গম যে দৈ-চিৰাই যে খু-খুৱাই যে তোমাৰ।
সেইটোতো কাতি বিহুৰ বাহিৰে, গোটেই কেইটা বিহুতে খাই বাৰু।
অ'! ভাল লাগে, সেইটো খাবলৈ। আৰু তোমা, সেৰি এ, নাৰিকলৰ লাডু, তিলৰ লাডু, তিলৰ পিঠা, এইকেইটা ভাল লাগে যে খাই! অ'।
তেতিয়া, খাই বেছি ভাল লাগে!
মোৰ তিল পিঠা।
তিল পিঠা, বনাব জানানে?
বনাব নাজানোঁ, খাবলৈ জানোঁ।
অ'! হয় নেকি? বনাব শিকি ল'বা।
তুমি?
অ'! মই চব পিঠা বনাব জানোঁ।
কি ক'ত, নাৰিকল লাডু?
নাৰিকলৰ লাডুও জানোঁ। মানে, নাৰিকলৰ লাডুটো অকণমান মানে, মোৰ টান হব নোখোঁজে।
মানে, পাতলা হৈ থাকে ন'?
পাতলা অ'! পাত
অ' ভালহে তেন্তে। টানটো খা-খাই ভাল নালাগে, পাতলাটো খাই ভাল লাগে।
নাই, টানতো মানে ধৰা, বেছি ঢিলা হ'লেও ইমান ভাল নালাগে।
বেছি ঢিলা হ'লেও ভাল নালাগে। কিন্তু, এটা জোখৰ হ'লে ভাল লাগে। আৰু তুমি সেই বনাব জানা, তিলৰ লাডু?
তিলৰ লাডু জানোঁ। মানে, বিহু তাত, ক'ব গ'লে চবেই জানোঁ আৰু।
কি কোৱা! এদিন বনা, সেৰি যাম দিয়া বিহুত। খোৱাবা কিন্তু? নিজেই বনাই। আৰু তুমি সেৰিটো খোৱা? মুড়ি লাডু, তাৰপিছত তোমাৰ, চুঙা পিঠাৰ।
নাই, মোৰ মুড়ি লাডুটো ইমান ভাল নালাগে, চুঙা পিঠা কিন্তু বহুত ভাল লাগে খাই!
ভাল লাগে ন'! দৈ-চৈ দি খাবলৈ।
উম! বিহুত মানে, বিহুত এইটো কাৰণে, বেছি ভাল লাগে! আমি পিঠা খাব পাওঁ। দৈ, চিৰা, জলপান, খোৱাহে কথা আৰু।
মানে?
মানে, বিহুত আমি পিঠা চিঠা যে খাবলৈ পাওঁ এনেইতো নবনাই বাৰু ঘৰত।
ক ঘৰত নবনাই নেকি?
এনেইতো বনাই নাথাকে বাৰু আমাৰ ঘৰত। তোমালোকৰ বনাই নেকি?
আমাৰ মাহ ঘৰত বনায় বাৰু দেই মাহঁতে বনায় ঘৰত।
অ', অ', বাকী, আৰু হেৰি কি কয় আ, বহাগ বিহুতটো যে তাত আমি হুঁচৰি গাব যাঁও তেতিয়া মানে বেছি ভাল লাগে। হুঁচৰি আৰু ভেলাঘৰ এ, কি আছিলে মাঘ বিহুত।
উম।
তাত মানে আমি চবে ৰাইজে মিলি পেলাই আ, কি কয় পিকনিক এটা খাঁও যে।
উম।
সেইটোত মানে বেছি ভাল লাগে। তোমালোকে যোৱা নাই পিকনিক চিকনিক খাব?
পিকনিক?
উম।
পিকনিকতটো বাৰু যোৱা নহয়, আৰু আজিকালি চাবাচোন হুঁচৰি হুঁচৰিটো নাগায় দেই। আজিকালি কিন্তু হুঁচৰি গোৱা বহুত কম হৈ গ'ল কিন্তু। হেৰি তোমাকো পিনে নাজানোঁ। আমাৰ পিনে কিন্তু আজিকালি তেনেকে হুঁচৰি চুচৰি নোগোৱা হ'ল কমে কমাই দিলে বহুত হুঁচৰি।
আমাৰ পিনে ৰাতি যায় বাৰু চবে ল'ৰা-ছোৱালী মিলি। কিন্তু ছোৱালী বিলাক কমি গৈছে আজিকালি নাযায়।
আৰু আগতে চাবাচোন তোমাৰ ৰাইজৰ লগতো হুঁচৰি গাব যায় ন', কিন্তু এতিয়া মানে বোৱাৰী মানুহ যায় বাৰু কিন্তু ছোৱালী তেনেকে নোলোৱা হ'ল, ল'ৰাক যায়। সৰু, সৰু বোৰ। কিন্তু ছোৱালী নাযায় দেই।
ন' ৰাতি হলে মানে ছোৱালী বিলাকক।
নহ'লেও যাব লাগে, আৰু আগতে কেনেকুৱা মানুহে ঘৰে, ঘৰে আমি ৰাইজৰ লগত নহয় এনে গ্ৰুপ বনাই আগতে মানুহে ঘৰে ঘৰে গৈছ্ হুঁচৰি গাব যাওঁ।
আমি তেনেকে যাওঁ আৰু এতিয়াও যাওঁ বাৰু আমি।
তা মামা যোৱা নহয়ে। লগেই নাই যাবলৈ কোনো নাযায়ে।
অ', কাতি বিহুত তুলসী ভেতি চুলসী ভেটি বনোৱা নে নাই?
কি কৈছা?
তুলসী ভেতি বনোৱানে নাই কাতি বিহুত?
অ', বনাই, বনাই। সেয়াতো আমাৰ আগৰ পৰাই নিয়ম ন' এইবিলাক। অসমীয়া মানুহৰ। সেয়াতো আগৰ পৰাই থাকিব। যিমানে যি নহওঁক, যিমানে ভা দুৰ্গা পূজা নহ দুৰ্গা পূজাও ভাল লাগে, দূৰ্গা পূজা হওঁক বা দেৱালি চেৱালি আহক কিন্তু চবতচে আমাৰ অসমীয়া কালচাৰটোত বিহুটো আহিলে বেছি ভাল লাগে ন?
আৰু অসমীয়া বিলাকৰ মেখেলা চাদৰ যোৰ ৱাহ।
ভাল দেই ট্ৰেদিচনেল যোৰ পিন্ধি পেলাই
আৰু মেখেলা চাদৰে অসমীয়াৰ।
সেইটোৱে আৰু তোমাৰ মানে বিহুত কিয় ভাল লাগে ক'বলৈ গ'লে নতুন, নতুন আইটি মানে ভেৰাইটি বস্তুতো খাব পাৰেই নতুন, নতুন পিঠা চিঠা। ভাল, ভাল। আৰু ফাংচন চাংচন হয়। তুমি নাচিছা নাই ফাংচনত, বিহু ফাংচনত?
মই এতিয়াতো নানাচোৱে আৰু আগতে সৰু থাকোতে নাচিছিলোঁ।
কৰ্মশালা?
কৰ্মশালাতো নানাচো, তুমি নাচান নে নাই?
আগত নাচোঁ এতিয়াই ডাঙৰ হোৱাৰ পৰা নাচা নহয় তেনেকে।
অ'।
জেতুকা লগোৱা নাই এনেই কপৌ ফুল জেতুকা?
উকা ঘাই জেতুকা নলগালে নহ'বই।
অ', বিহু আৰু ন?
উম, তুমি লগোৱা নে নাই?
লগাওঁ লগাওঁ ভাল পাওঁ লগাই।
যিমানে মেহেন্দী চেহেন্দি আহি নাযাওঁক জেতুকাটো মেইন।
মেহেন্দী চেহেন্দী ভাল নালাগে জেতুকাৰ নিচিনা হেৰি নাই মেহেন্দী। এইটো কি বুলি কয় হেৰি তোমাৰ।
কোৱা।
এই যে এ হেৰি পাহৰি গ'লো দিয়া কোৱা কোৱা।
মানে আৰু জেতুকাটোত মানে কিবা এটা গোন্ধ ইমান ধুনীয়া গোন্ধ।
অ', সেয়াতো কেমিকেলো দিয়া নাথাকে। মেহে মেহেন্দিবিলাকত যে কিমান কি কেমিকেল দিয়া থাগে স্কিন চিস্কিন বেয়া কৰি পেলাইটো।
আগতেটো মেহেন্দী যি হ'লেও দুদিন দুদিন নহয় এসপ্তাহ লৈকে থাকি গৈছিল। এতিয়া দুদিনো নাথাকে ভালকে।
দুদিনে নাথাকে অ' আৰু চাবাচোন শুকোৱাৰ পিছত এই যে মাজতে কিবা নেকি কাৰোবাৰ যে মেহেন্দী আঁকি পেলাই যে। ইনফেকশ্যন হৈ গৈছিলে গোটে হাত চাত যে গোটেই জ্বলি গৈছিলে।
নাজানো দেই মই শুনা
শুনিছিলো মই দেখিছো তাৰপিছত তোমাৰ আমাৰ কিন্তু জেতুকাটো কিন্তু বহুত ভাল দেই এইবিলাক ক্ষেত্ৰত। কাৰণ
তুমি জেতুকাত জেতুকাত ইমানেই পানী নোচোৱা জল্দি নাযায় মেহেন্দী লগাই তুমি দুদিন তিনদিন পানী চোলা মেহেন্দী খতম।
অ', অ', জেতুকা কালাৰ নাযায় দেই বাহ মই নখত লগাইছিলো। এমাহ দুমাহ পিছত গৈছে জানা বিশ্বাস কৰিবা।
উম, থাকেতো জেতুকা কালাৰ তোমাৰ পাঁচ ছয় বছৰ যিমান বছৰ হ'লেও থাকি যায় মানে।
থাকে কিন্তু দেই মোৰ দুমাহতো থাকি গৈছে এতিয়াও অকণ অকণ আছে ৰং।
উম, মানে জেতুকা কালা জানা লাগিব তোমাৰ নখত নখতো দীঘল হৈ আহি থাকিব জেতুকা কালাৰটো ওপৰত উঠি উঠি আহি থাকিব তেনেকে
অ', সেই সেইটো আৰু প্ৰকৃতি আৰু এইটো আমাৰ চাবাচোন বিহুত এতিয়া বাকী পূজা চূজা তোমাৰ বাহিৰত বেলেগ তোমাৰ চব হেৰি বনায় ন মেচিনে চেচিনে বা কিবা কিবি হেৰি কিন্তু আমাৰ বিহুত অসমত মানে।
উম।
বিহু হওঁক বা বা বড়ো কালচাৰে হওঁক কিবা কিবি হওঁক। কিন্তু মানে চাবাচোন চব প্ৰকৃতিয়ে বনায়।
প্ৰকৃতিয়ে অ' আৰু হেৰি নহয় বিহু চিহু কিবা কিবি ফেষ্টিভেল আহিলে কিছুমান আছে নহয় একে মদ খাই পেলাই ধুম পাল মজাই। এক্সিডেণ্ট চেক্সিডেণ্ট কৰি খতম হৈ যায়।
কিবা বিহু বুলি আৰু সেয়া।
হেইবিলাক নাথাকিলেতো নহয়ছেই আৰু।
বিহু আৰু মানে কিয় আৰু বিহুটো চবৰে আমাৰ অসমীয়া মানুহৰ কাৰণেতো বহুত ভাল ন বিহু আহিলা মানে কিমান ভাল লাগে চোৱা। সৰু পোৱালি পৰা আদি কিমান ভাল লাগে।
তুমি মাঘৰ বিহুত চুৰ-টুৰ কৰিব গৈছা নে নাই এনেই?
গৈছো, ধৰাও পৰিছো।
সেই একেই মই দুবাৰ ধৰা পৰিছো, নিজৰ ঘৰতে।
এ নিজৰ ঘৰতে মই তোমাৰ কলডিল চুৰ কৰিব গৈছিলো। তাৰপিছত- টচটো মাৰি দিলে দেখি গল।
অ' অ'।
এনে কিন্তু ভালেই লাগে কৰি দেই।
অ' ভালে লাগে বাৰু! আৰু মই জানা? আমি মানে লগৰ গোটেই খিনিয়ে মিলি পেলাই।
অঁ।
গৈছিলো মই আৰু জানোৱে নিজৰ ঘৰত হাঁহ-চাহ আছে বুলি। আহিছো গোটেইগালকে লয়, মায়ে সাৰ পালে মই ৰাতিপুৱালৈকে আৰু ধৰা মোৰ ভালতে বেয়া হৈ গৈছে।
সেইত তেৰি! এইবাৰ যাম দিয়া তোমাৰ লগৰ তাত।
আহিবা হা'! মই তোমাক আনিব যাম। ঘৰৰ পৰা আহিব দিব নহয় এনেই?
অঁ দিব দিব, তুমি মাৰ লগত কথাটো পাতি দিবা মোৰ। অ' ঠিক আছে দিয়া তেন্তে ন'। অহ' কাইলৈ ফোন কৰিম দিয়া ঠিক আছে। বাই বাই! গুড নাইট।
উম'।
উম'।